হেল্ল'উ হেল্ল'উ হেল্ল' উ অঁ শুনিছ হেল্ল'উ
কিছো কি কৈছ
এয়া আছো আছো ইনে তই
সেই মই ইয়াতে
অ তোমাৰ ভাল নহয় খবৰ খাতি
অ ভালেই তহঁতৰ ভাল
ভাল ভাল ভাল
অ ভাল ঠিকছে শুনি পোৱা নাই ঠিকছে শুনি পোৱা নাই
অ অ তেতিয়া নেটৱৰ্কৰ প্ৰব্লেম চাগে
উম ক'ত ক'ত আছ এতিয়া
মই লখিমপুৰতে আছোঁ তা পা তই
উমম শোণিতপুৰ
তাত কিয় আছগে
কামৰ কামৰ এই নদীৰ কামত আহিছে কামতটো খতমেই হয় ত্ৰিশ তাৰিখ মানে খতম হ'ব খতম হ'লে হে যাম
অ নদীৰ কাম মানে কিহৰ কামনো সেইটো ভাল ভাল অ কোনোবা নদী আ আ
নদীত মানে এ ধল মানে যোনবিলাক ঢল বেছিকে আহে ন তাত তু বাহৰ ফে বাহ ফে চিঙ মাৰি দিয়ে ন বালি কৰিব কাৰণে সেই বাঁহৰ জেওৰা পুতিব আহিছিলোঁ বাকী খোৱা বোৱা
উম উম খুৱাও গৈ গৈ কিবা খালি নে
অহ
দ খালী নাই হেল্ল' অ খালোঁ খালোঁ অ খালোঁ খালোঁ বোলোঁ
একজাম কেনেকুৱা গৈছে
অ একজাম ভালেই গ'ল বা তা পা থেং। যাম ভালেই কৈছে তাৰপা তোৰ ভাগক কচোন কেনেকুৱা হ'ল এক যাম।
ঠিকেই গল আমাক খতম হ'ল ত্ৰিশ তাৰিখে ইণ্টাৰ্নশ্বিপ চলি আছে চৰিহাত।
অহ তা পা তই।
হেল্ল'
শুনি আছোঁ।
চাৰি তাৰিখে খতম হৈছিলো। ত্ৰিশ তাৰিখে খ চাৰি তাৰিখে খতম হৈছে ত্ৰিশ তাৰিখে খতম হোৱা নাই বোলো।
আহ অ আহ। তাৰপা বাকী এতিয়া তই তই অকলে আছে নে নে তাত আৰু কোনোব। বা আছে।
আহ। কচ্তা হয় কেতিয়াবা। হয় আজি আমি পাঁচটা আছো দুটা ঘৰলে গ'ল তাৰ পৰা কাইলে ছটা থাকিব এটা ঘৰলে যাব।
অ তাৰপিছত মানে কামটো মানে তহঁতি এনেকে হেৰিয়ৰ হিচাপত মানে তহঁতক কোনোবাই এইটো কাম দিছে নে কিনো।
অ ইয়াৰে ইয়ন্দড্ৰিৰ মহৰি ঠিকাদাৰকেইটা দিছে আকৌ।
অঁ
এ উম নদীখনত ঢেৰ পানী আহে চিধা পাহাৰৰ কাষত না। পানী আহিয়ে থাকে আছে কৰি। প্ৰত্যেক বছৰে কৰিব লা আগও আমি কৰিছো এবাৰও কৰিছো এইটো কাম অহা দুই বছৰ আৰু দুই বছৰ চলিব জিঅ বেগটো মাৰিছ। সে জোৰকেকটো মৰাৰ পিছত বহটো মাৰিব তাৰ পিছত। পিছত মাথাউি বনাব এ বহুত। দুনীয়ীয়াকম।
উম তাৰপ। ত তাৰ মানে এইটো কাম কামবোৰ মানে তোৰ। পানীত। পানীৰ মানে এনেকে পানী হেৰি তহঁতি পানীত নামি কাম বোৰ কৰিব লাগে নে কিনো। উম
থাকে পানীত নদীত থাকিলে নামিব নালাগে। কোবা ধৰা আহিল।
উম গম পাইছো অ অ। তাৰপৰা বাকী ঘৰত কেতিয়া আহিবি।
কৰি আছো। ঘৰত উ ত্ৰিশ। খ যাম। ইমানে কাম
কেতিয়াবা
ত্ৰিশ তাৰিখ বুলি কথা নাই কামটো যেতিয়া কম হ তেতিয়া আমি তাৰ এনেকুৱাছে যেন ত্ৰিশ তাৰিখ মান কামটো পাবয়ে তাৰপিছতহে তাৰপিছতহে যোৱা হব
অ তাৰপৰা বাকী এতিয়া হেৰিয় এই উম ঘৰ তইতো এতিয়া তাত থাকিলে আকৌ এতিয়া ঘৰলে কেতিয়া অহা হবগে গৈ মেলি
ঘৰলে মন গলে যাব পাৰি খালি ইয়াতে উ মনে মানে এতিয়া ঘৰলে যদি গুচি যা আকৌ চাৰি পাঁচ কিলোমিটাৰ যাব লাগিব আকৌ ৰাতিপুৱা আহিব লাগিব ইয়াত থাকি শিকিলে ঘৰ দুৱাৰটো অলপ কমকৈ ও মানে কষ্টটো অলপ কম হয় নাই ইয়াতে থাকিলে আৰু লগৰ গোটেইখিনি থাকে ধুনীয়াকে থাকিব পাৰি চাই লওঁ হলো কাইলে চাই লৈ কাইলৈ মানে যাবও পাৰো
অ তাৰ বাকী তাৰ মানুহখিনি মানে এনেকে হেৰি সেইফালে এনেকে হেৰি মাথাউৰি ওচৰত মানুহ মানুহ আছে নাই কোনোবা
মানুহ এনেকে নদীখনো সিটো পাৰে আছে ইটো পাৰে ইমান বিশেষ নাই পাহাৰীয়া জেগা ইফালে পাহাৰ টো ওলাই থাকে অলপ গ'লেই পাহাৰটো পাই উম মানে নদী মা মা মানে উম পথাৰৰ মাজেদি বৈ যোৱা নদী নদীত আৰু তাতে হেৰিটো কি বুলি এতিয়া কৰবাৰ কৰবাৰ পৰা মানুহ বিলাক আহি বহিছে সেইটো কাৰণে ই এন দিয়ে কৰি থাকিব লগা হৈছে উ মাথাউ বনাই থাকিব লগা হৈছে এনে আগতে তেনেকুৱা নাছিলে। খালী জেগা আছি জানাই এতিয়া ইয়াত হেৰি কৰিব লগা হৈছে
অ অ গম পাইছো অ তাকে বাৰু তেতিয়া হব দে তেতিয়া
উম
হ'ব দে তেতিয়া
পাঁচ মিনিট ছেকেণ্ড টন উম দে
হ'ব দে অ